শুনিছা?
অ, অ, এতিয়া কোৱা। অ,
অ, অ, তোমাৰ মাতো ভালকে অহা নাছিল, মানে কি কৰি আছা আৰু বিজি আছ নেকি তুমি?
নাই, নাই, এনেই আছিলো, ৰ'বা তুমি?
মইয়ো এনে। আছিল ৰব, মানে এই মানুহৰ জৱন আগ তাতো, কিমান কথা
হয়, কোৱাচোন?
আহ, মানে তুমিতো গমেই পোৱা, আত্মবিশ্বাস অবি হ'লে আমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰো। আৰু তুমি নিজৰ ক্ষেততো চাব পাৰা, যদি তোমাৰ আত্মবিশ্বাস নাই, তুমিনো কি কি কৰিব পাৰিবা। এতিয়া কথা হ'ল যে, যদি আহ, কোনো এজন মানুহৰ যোগ্যতা থকা, একে যোগ্যতা আছে। আৰু সেই দুজন মানুহৰ মাজত যিজনৰ আত্মবিশ্বাস বেছি সিহে, সাধাৰণতে অধিক সফল কৰিবাচোন হয়নে নহয় বাৰু কথাটো?
হয়, হয়, এইটো মই লক্ষ কৰিছো, মানে কোনোবা এজন ব্যক্তিয়ে মানে কথাটো ক'ব পাৰে বা কোনোবা এজন ব্যক্তিয়ে কথাটো ক'ব নোৱাৰে, তেতিয়া মানে দুইজনো একেই জ্ঞানী হয়। কিন্তু যোনজনে ক'ব পাৰে, তেওঁ মানে আত্মবিশ্বাসতটো তেওঁৰ আছে আৰু।
অ, অ, তাতেই। মানে কি হৈছে, যে আত্মবিশ্বাসে মানুহক সদায় নতুন, নতুন কাম কৰিবলৈ উৎসাহ দিয়ে। তোমাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে, তুমি সদায় আগাবাঢ়ি যাব পাৰিবা, বেলেগ বেলেগ কাম কৰিব পাৰিবা। কিন্তু যদি তোমাৰ আত্মবিশ্বাসে নাই, যদি মোৰে আজি আত্মবিশ্বাস নাই, মইতো বেলেগ কাম কৰিব নোৱাৰিম। কেতিয়াবা, কেতিয়াও কৰিব নোৱাৰিম আৰু যদি এইটো ব্যৰ্থতাই মোৰ কি হয়ছে, অ, ব্যৰ্থতাৰ ভয়টো তাৰমানে কমাই দিয়ে, যে তুমি যে ব্যৰ্থ হ'বা। আৰু যদি তুমি সফল নহ'বা, এই ভয়তো তোমাৰ নোহোৱা কৰি দিবা আত্মবিশ্বাসে।
উম, হয়, হয়, তুমি ঠিকেই কৈছা, কিন্তু মানুহে কিন্তু বহু মানুহে নিজৰ ক্ষমতাক লৈ সন্দেহ কৰে, সেইকাৰণে তেওঁলোকে সুযোগ পায়ো আগবাঢ়িব নোৱাৰে সেইটো তুমি কি ভবা? যে এইটো সঁচা মানে, হয়নে নহয়?
হয়, হয়, তুমি ঠিকেই কৈছা, আচলতে অ, বহুত মানুহে কি হয় যে, অ, সদায় ভাবে যে যদি আমি আমি সদায় মই নোৱাৰো বুলিও ভাবি থাকো, তেন্তো আমি কেতিয়াও আগবাঢ়ি নোৱাৰিম। আৰু মোৰ এটা কথা মনত আছে, যেতিয়া মই ইস্কুলত আছিলো। ইস্কুলত থাকোতে মানে অ, মই ভাষণ দিবলৈ বহুত ভয় পাইছিলো, ভয় লাগিছিল মোৰ। মানুহ, ইমান মানুহ মই কেনেকে ভাষণ দিম। এতিয়া মই মোৰ এনেকে কান্দি, কান্দি, মই মানে ষ্টেজ, মঞ্চৰ, তলত নামি আহিলো। সেই সময়ত আমাৰ যিজন আমাৰ শিক্ষক শিক্ষয়িত্ৰী ত্ৰি আছিলে আমাৰ অসমীয়া, অসমীয়া বিভি শিক্ষয়িত্ৰী তেখেতে বাইদেউ মোক ক'লে যে কিয় ভয় খাইছা। তুমি পাৰিবা, তোমাৰ আত্মবিশ্বাস থাকিলেহে তুমি আগুৱাই যাবা। সেই টাইমত তুমি পাৰিবা বুলি যিখিনি মোক সাহস দিলে তাৰপিছত যে মই মন মঞ্চত উঠি কিনে ভাষণ দিলোঁ সেই সময়ৰ পৰা মই আজিলৈকে মোৰ কেতিয়াও ভাষণ দিব ভয় নালাগে। আৰু তাৰপিছত মই ইস্কুলৰ বিদ্যালয় প্ৰতিখন মঞ্চতে ভাষণ দিব লৈ মানে মানে অ' আৰম্ভ কৰিলোঁ আৰু।
হয় হয় ঠিক কৈছা, সেইটোৱে সঠিক উপায় অভ্যায়স আৰু চেষ্টা মানে আত্মজীৱস মানে আত্মবিশ্বাস এটা মানে বৃদ্ধিৰ মূল চাবিক আঠি বুলি কওঁ কৰে যেতিয়া তুমি অভ্যাস আৰু চেষ্টা কৰিবা তেতিয়া তোমাৰ আত্মবিশ্বাসটো নিজে নিজে বৃদ্ধি পাব।
হয় হয়, তুমি ঠিকেই কৈছা, আচলতে, উম, উম, কোৱা।
আত্মবিশ্বাস থকা মানুহজনে কেতিয়াও সমস্যাকো সুযোগ হিচাপে এ, লয় মানে
উম, উম।
এজন মানুহে ধৰা আত্মবিশ্বাস
উম।
হয়, তুমি কোৱাচোন।
আচলতে তুমি এইটো ত' ঠিকেই কৈছা যে মানে আত্মবিশ্বাস এতিয়া যে মানুহৰ থাকে, তেতিয়া তোমাৰ যদি কিবা সমস্যা আহে তুমি এইটো সু হিচাপে ল'বা কাৰণ তেতিয়া তুমি সমস্যা ত' সমাধান কৰিবলৈ নিজৰ মাজতে যেতিয়া বিশ্বাস আহি যাব ত' তোমাৰ আত্মবিশ্বাসটো আকৌ বাঢ়িব, ঠিকেই কৈছা।
উম, হয় হয়, আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো আত্মবিশ্বাস, গুৰুত্ব বহুত বেছি কাৰণ পৰীক্ষাৰ সময়ত যদি আত্মবিশ্বাস নাথাকে তেন্তে পঢ়া বিষয়বোৰত ঠিকমতে মনত নাথাকে, যেতিয়া এটা মানে বিষয়ত যেতিয়া নিজৰ আত্মবিশ্বাসেৰে পঢ়ে যে এইটো মই পাৰিমেই তেতিয়া উম, সেই পৰি ক্ষাৰ সময়ত যদি সেই প্ৰশ্নটো আহে তেতিয়া সেইটো সঠিকভাৱে উত্তৰটো লিখি আহিব পাৰে আৰু।
হয় হয়, তুমি ঠিকেই কৈছা। আচলতে পৰীক্ষাৰ সময়ত যদি আমি ভয় খাই থাকোঁ এতিয়া এতিয়া ধৰি লোৱা মই গণিত বিষয়টো একেবাৰে ভাল নাপাওঁ, মই গণিতত মই বহুত ভালো নহয় গতিকে যেতিয়া আগতে যেতিয়া শ্ৰেণীকোঠাত গণিত বিষয়টো ওলাইছিল মোৰ আগতে, আগে ভাগে মোৰ ভয় লাগে, আগতে মই মানে ভাবিলোঁ যে এইটো বিষয়টো মই নোৱাৰোৱে মইনো কি পঢ়িম। মোৰ আত্মবিশ্বাস নাথাকে গতিকে মই নম্বৰো কম পাইছিলোঁ কিন্তু যেতিয়া মই এদিন এটা অংক তাৰমানে কোনেও পাৰা নাছিল মই পাৰিলোঁ তাৰপিছত যিটো সাহস আহিলে তাৰপিছত মোৰ গণিত বিষয়তো ভাল নম্বৰ আনিবলৈ সক্ষম হ'লোঁ গতিকে আত্মবিশ্বাসটো সচাকে মানে বহুত জৰুৰী।
অ', হয় হয় আৰু বহু মানুহে মানে উম, নিজকে বেলেগৰ লগত তুলনা কৰি পেলাই নিজৰ আত্মবিশ্বাসটো হেৰুৱাই পেলাই যে মানে আনে যদি কথাটো যদি ক'ব পাৰে বা মানে কোনো এটা বিষয়ত যদি ধৰা মানুহ এজনে উঠি পেলাই নিজে যদি কথাটো কয় তেতিয়া তেওঁ নিজকে তেওঁৰ লগত তুলনা কৰে যে মোৰ, নিজৰ আত্মবিশ্বাসটো মানে হেৰুৱাই পেলাই তেওঁৰ নিজৰ, তুমি ইয়াৰ ক্ষেত্ৰত কি ক'বা?
মোৰ মতেতো, যেতিয়া মানুহ এজনে নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলায়, বেলেগৰ লগত তুলনা কৰে তুলনা কৰিলে, কেতিয়াও আমি নিজৰ আত্মবিশ্বাসটো মানে, মানে, হ্প কৰিব নোৱাৰিম। ঠিক কৰিব নোৱাৰিম, কৰিবই নোৱাৰিম। কাৰণ, কিয় জানা যেতিয়া আমি টো কামটো মই নোৱাৰিলোঁ, ই কেনেকে পাৰিল। বা এই মুটকে বেছিকে পাৰে, গতিকে তেতিয়া কি হ'ব যে, আমি কেতিয়াও সেই আত্মবিশ্বাস আনিবও নোৱাৰিম। আৰু আমি সফলো হ'ব নোৱাৰিম, নিজৰ জীৱনত।
উম, হয়, হয়, আৰু আত্মবিশ্বাস আৰু অহংকাৰ একে নহয় কেতিয়াও মানে, আত্মবিশ্বাস মানে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস। কৰা, আৰু অহং অহংকাৰ মানে নিজকে, আনতকৈ ডাঙৰ বুলি ভাবা, কিন্তু কেতিয়াও মানুহে এইটো ভাবিব নালাগে। এই যে মই আনতকৈ ডাঙৰ। তেওঁ সদায় ভাবিব লাগে যে, হয় মোৰ নিজৰ আত্মবিশ্বাস আছে মই এইটো কৰিব পাৰিম।
মোবাইলতটো নহোৱা, হয়।
আৰু।
হয়, তুমি ঠিকেই কৈছা, আচলতে আত্মবিশ্বাস, আৰু অহংকাৰ কেতিয়াও একে হ'ব নোৱাৰে। অ', আত্মবিশ্বাসে আমাৰ, যিখিনি সাহস আনে, অহংকাৰে অহংকাৰে মানে, সেইটো সাহসে কমাই দিয়ে।
হয়, আত্মবিশ্বাসে মানুহক আনকো সন্মান কৰাতো শিকায়। আৰু অহংকাৰী মানুহে মানে, আনক তুচ্চ জ্ঞান কৰে, যেনে ধৰা অহংকাৰী মানুহবিলাক ভাবে যে, ই মোতকৈ নাজানে বা ই মোতকৈ কম জ্ঞানী। মানে সেইটো অহংকাৰী বুলি কোৱা হয়।
হয়, হয়, হয়। ঠিকে কৈছা, আচলতে আমি সেইকাৰণে অহংকাৰ কেতিয়াও কৰিব নালাগে, আমি সদায় মানে, ইতিবাচক মানুহৰ লগত থাকি, ইতিবাচক চিন্তা কৰিব লাগে যেনে ধৰা আত্মবিশ্বাস ব বাঢ় বাঢ়িবৰ কাৰণে বা বৃদ্ধি কৰিব বাবে আমিনু কি কি কৰিব লাগে, প্ৰথমতে নিজৰ লক্ষ্যতো নিৰ্ধাৰণ কৰিব লাগে। যে আমি কি কৰিম জীৱনত, তাৰে লগতে নিয়মিত পৰিশ্ৰম কৰিব লাগে, আৰু সদায় ইতিবাচক চিন্তা কৰিব লাগে, মানে সদায় ভালটো ভাবিব লাগে যে অ', আজি মোৰ লগত ভালেই হ'ব, মই, মই লগত থকা মোৰ মানুহখিনিও ভাল, গতিকে এতিয়া আমাৰ কি হ'ব যে, আমাৰ চিন্তাধাৰাও ইতিবাচক হ'ব, আৰু বিশ্বাস
উম, হয়, হয়, আৰু নেতিবাচক মানুহৰ প্ৰভাৱৰ পৰা দূৰত থাকিব লাগে, আৰু মই ভাবো খেলা-ধূলাতো আ আত্মবিশ্বাসৰ ভূমিকা আছে, কাৰণ এজন খেলুৱৈ নিজৰ ওপৰত উম, বিশ্বাস নাথাকিলেটো কেতিয়াও ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব, কাৰণ এজন বিশ্বাসী খেলুৱৈ তেওঁ সদায় নিজৰ খেলৰ ওপৰত, নিজে যোনটো কৰিব পাৰে, সেইটোৰ ওপৰত বিশ্বাস কৰি পেলাই, সেই কামটো কৰিবলৈ আগুৱাই যায়। তেতিয়া তেওঁ সেই কামটোত, সফল হ'বলৈ মানে, মানে, সফল হ'ব পাৰে তেতিয়া, সেই মানে মই ভাবো, খেল-ধেমালিৰ ক্ষেত্ৰতো, আত্মবিশ্বাস আছে।
হয়, তুমি একেবাৰেই ঠিক কৈছা। আচলতে, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আত্মবিশ্বাসৰ প্ৰয়োজন আছে। যেনেকে ধৰি লোৱা শিক্ষা, চাকৰি, ব্যৱসায় তুমি কোৱা মতে খেলা ধূলা। সকলো ক্ষেত্ৰত আ যদি নিজৰ ওপৰত বিশ্বাস নাথাকে, আমি ক্ষে আমি ভাল শিক্ষা ল'বও নোৱাৰিম। ভাল শিক্ষা আমাৰ মা দেউতাই দিলেও আমি এইটো গ্ৰহণ কৰা আমাৰ ৰাস্তা নাথাকিব, কাৰণ নিজৰ বিশ্বাস নাথাকিব। লগতে চাকৰি, তুমি ধৰা, তুমি আৰু তোমাৰ বন্ধু বা মই আৰু মোৰ বান্ধৱীজনী মই আজি একেলগে এটা কৰি চাকৰিৰ কাৰণে আমি অংশ ল'ব গৈছোঁ। আমি গৈছোঁ একেলগে কোনে কি পায়? তাইৰ আত্মবিশ্বাসটো মোতকে বহুত বেছি আৰু মোৰ কম, তেতিয়াহ'লে মই কেতিয়াও সেই চাকৰিটো নাপাওঁ।
হয়, আত্মবিশ্বাসে মানে ক ক'লৈ মানে এটা, শক্তি দিয়ে বুলি
উম, হম, হয়, হয়।
আৰু মই ভাবোঁ আত্মবিশ্বাসে মানুহক মানে আত্মবিশ্বাসে মানুহক মানসিকভাৱে শক্তিশালী কৰি তোলে।
হয়, হয়। আচলতে কি হৈছে, কঠিন যেতিয়া, যেতিয়া আমাৰ জীৱনত সক সকলোৰে জীৱনত সুখ দুখ থাকে ভাল বেয়া পৰিস্থিতি থাকে। কিন্তু কঠিন পৰিস্থিতিটো আত্মবিশ্বাসী মানুহে সহজে মানে হাৰ নামানে কেতিয়াও।
হয় হয় ঠিক কথা কৈছা।
উম, হম, আচলতে আজি আমি যিখিনি আলোচনা কৰিলোঁ তাৰ পৰা মই এটা কথা শিকিলোঁ যে নিজৰ ওপৰত বিশ্বাস ৰাখিলে, বহুতো অসাধ্য কাম বহুতো নহ'ব লগগীয়া কাম আমি সঠিক ভাৱে কৰিব পাৰোঁ।
হয় মানে আত্মবিশ্বাসে সফলতাৰ প্ৰথম খোজ সেয়েহে আমি সদায় নিজৰ ওপৰত আত্মবিশ্বাসী হৈ থাকিব লাগে আৰু উম, কামবোৰ কৰিবলৈ আগুৱাই যাব লাগে।
হয়, হয় ঠিকে কৈছা, আচলতে যেতিয়া আমি আত্মবিশ্বাসৰ ফালে আমাৰ জীৱনৰ প্ৰথমটো খোজ দিম, তাৰ ফল আমি জীৱনত অ' আগুৱাই যাবলৈ আমি শক্তিও পাম আমি সাহস পাম, গতিকে আজি ভাল লাগিল আমি যে এই আত্মবিশ্বাসৰ ওপৰত কথা পাত আৰু আশা কৰোঁ মানে আমি সকলোৱে নিজৰ ওপৰত আত্মবিশ্বাসটো ৰাখিম।
অ' হয়। আশা কৰোঁ ময়ো যে আমি দুয়োজনে জীৱনত সদায় আত্মবিশ্বাসী হৈ থাকিম আৰু মানে আ
উম।
হয়, হয় তুমি একেবাৰেই ঠিকে কৈছা গতিকে আজি অ' এইটো বিষয়ত কথা পাতি খুবেই ভাল লাগিল, আজিলৈকে ৰাখিছোঁ দিয়া পিছত কথা পাতিম।
অ' দিয়া।
অ', অ'।